অ কাঠ খাই গৈছিলে ৰ মানে ফোনটো মানে অলপ নেটৱৰ্ক ডিষ্টাৰ্ব কৰিছিলে।
অ অ অ হয় নেকি?
বাকী এতিয়া তেনে তোমাক সুধিছিলো দে ন।
অঁ নাটক মানে সৰুতে চাওঁ মানে কৈছিলো সৰুতে মানে চাইছিলো মানে মা পাপাহঁতৰ লগত।
অ নাটক থিয়েটাৰ এইবিলাক।
অ।
আজিকালিতো মোবাইল এইবিলাক চোৱা হয় ন। মোবাইলতে চব পোৱা যায়।
আজিকালিতটো মানে থিয়েটাৰ চিয়েটাৰ মানে এইবোৰ মানে চব মোবাইলতে আহি যায়।
উম মইতো ইমান নাচাওৱে। আমাৰ বহুত সৰুতে চোৱা দেই। মানে এতিয়াতো চোৱাই নাই বুলিলে কব লাগিব।
অ আজিৰ দিন আৰু থিয়েটাৰ থিয়েটাৰবোৰ নানেই বেছিভাগ মানে ন গাঁৱত।
উম এ আনিও লোকচানে হ'ব আৰু। ফিৰিতে বস্তুটো মানুহ বিলাকে ইমান চাব নিবিচাৰে ন। মোবাইল মোবাইলতে যি চাই ন
মানে ৰাপটো অলপ কমি গ'ল মানে থিয়েটাৰ প্ৰতি যে
উম হয় হয়। তুমি ফাংচন যোৱা নে নোযোৱা? অ অ অ। পিছে ফাংচন যোৱা নে নোযোৱা?
ফাংচন অ ফাংচন যাওঁ। মানে গাওঁত গৈছিলো দেই। মানে ভাল ছিংগাৰ আহিলে যাওঁ আৰু এনেই সৰু-সুৰাবোৰ নাচাওঁৱে মানে ভাল নালাগে। মানে লাষ্ট মানে আমাৰ মানে ডুমডুমা বুলি কৈ যে
অ অ অ।
অ তাত মানে জুবিন গাৰ্গ আহিছিলে। জুবিন গাৰ্গ চাইছিলো লাষ্ট
অ।
অ তেতিয়া চোৱা আৰু ফাংচন।
উম।
অহ।
জুবিন দা তাৰনো পুৰা আৰু তাইনো
অ জুবিন গাৰ্গ মানে গান জুবিন গাৰ্গ মানে আহিলে মানে গান নেগালেও মানে তেওঁক চাবলৈ হলেও। মানুহ মানুহবোৰ যায় মানে তেওঁক কিবা এটা
পিছে পিছে তুমিতো ৰুম কলেজত পঢ়ি থাকোতে ৰুমত আছিলা? ন নে মানে অহা-যোৱা কৰিছিলা?
নাই। নাই নাই মানে আৰু ৰু মানে পঢ়ি থাকোঁতে ৰুমতে আছিলোঁ।
অ।
উম মানে ঘৰৰ পৰা আহিব বলৈ অলপ দূৰ হৈ যায়তো। অহা যোৱা কৰিবলৈ অলপ অসুবিধা হয়।
সেইটো হয়।
ৰুমতে থাকি লৈছিলো। ৰুমতে মানে লগৰ কেইজন আছিলেতো লগৰ লগৰ কেইজনে থাকিছিলো।
উম উম উম।
উমহ। বাকী তুমি সৰুতে হা হা
বাকী তুমি এতিয়া হেৰি লগৰক ওচৰে হৈছিলা নেকি মানে ওচৰে ঘৰ গাঁৱৰে আছিলে নেকি?
অ গাঁৱে মানে আমাৰ অঞ্চলটো মানে বহুতো গাঁও আছেতো। ওচৰা-ওচৰি গাঁওবোৰৰ মানে লগৰবোৰ মানে একেখন গাঁও নহয় বাৰু। গাঁও বেলেগ বেলেগ।
অ।
মানে ওচৰা-ওচৰি আৰু।
উম উম হয়।
উ মানে সৰুৰে পৰা একে লগতে পঢ়া মানে সিহঁতৰ লগত মানে যে
উম উম উম।
মানে কলেজতো মানে একে লগতে নাম লগাই দিলো মানে এডমিছন কৰিলো। অ এতিয়া একেলগে থাকি পঢ়িলো, একে মেজৰ,
হয় হয় হয়।
অ তেনেকে এতিয়া অ খ হা অ অ তুমি কি কৈছিলা
যাও নাযাও মানে মমে হৰুলে এইটো ডাঙৰ সৰু হ'লেতো বহুত লোৱা হেঁপাহ থাকে ন
অ সৰুতে মানে বহুত হেঁপাহ লাগিছিল মমাই সজা মামাই জাও বুলি দেই এতিয়া মানে অলপ ডাঙৰ হোৱাৰ লগে লগে মানে সময়টো মানে মিলাব নোৱাৰোঁ
অ হয়।
পুৰা মান পুৰা মানে ব্যস্ত মই জীৱন হৈ গ'ল দেই এতিয়া যে আগতে মানে স্কুল মানে গৰম মৰুনা পালেই মামাই ঘহৰ যা মামাহৰ যাওঁ বুলি কৈ থাকো ঘৰত -
উম হয়।
এতিয়া কিন্তু পুৰা মানে উৰু তাটো হৈ গ'ল মানে যাম মানে সময় নাপাযো মানে যাবলে উম। মাহঁতে গৈ থাকে ম মাজে মাজে-
উম উম উম উম হয় হয়।
অ তোমাৰ মমাঘৰ কত -
অ মামাঘৰ তিনিচুকীয়া ওচৰতে হয়।
অ অ অ
অ মই মাজে মাজে যাও মানে এনে কি তিনিচুকীয়া যাওতে সোমাই যাওঁ। সে
অঁ অঁ
বাকী এ তোৰ মা বাইক চাইক বোলে মানে জেঠাই চেঠাই এইবিলাক আছে সেইবিলাক যাঅ নাযাওঁ।
অ যাওঁ যাওঁ। গৈ থাকো মানে যঠাইহতে গলে মানে যাওঁ মানে বছেক মোৰত মাহেকৰ মোৰত তেনেকুৱা হৈ যায় মানে ইমান যোৱাও নহয় মানে ইমান উম অঁ অঁ
বাকী যে বাকী তোমালোকে কিবা কঠাল চঁঠাল এইবিলাক আছেনে নাই
অ আছে আছে মানে আমাৰ নিজৰ ঘৰত নাই আমাৰ ঘাঁহৰ ঘাইঘৰত আছে মানে কঁঠাল
উম
অ কঠাল কোৱা নাই তুমি
কটালে খোৱাটো নাহে বাৰু বহুত দিনেই হ'ল বুলিব লাগিব
অঁ এতিয়া
এ এ এতিয়াতো এইবছৰটো খোৱাই নাই আগৰ বছৰো খোৱা নাই মানে গাও বুলি সময় নহয় ন স
অ হয় হয় হয়
বহুত ডাঙৰ কথাবিলাক মনত পৰিছে তানে খাব খাবলৈ
অ অ আগতে মানে পুৰা গৰমত খাই দিও ঘামচি উঠে যে
অ তথাপি মানে খাবলৈ ইচ্ছা থাকে মানে খাওঁ মানে খাব লাগে অ মই বহুত কঁঠাল খাইছিলো সৰুতে মাণে
অঁ অঁ
আজিকালিহে মানে ইমান তথাপি ভাল আছিলে দিন বিলাক
অ
উ
আৰু কি ফল খাই ভাল পোৱা
আও কঁঠাল আম এইবিলাক খাওঁ আৰু কিবা কিবি দ নাচপতি
অঁ।
মাতে সেইটো খাওঁ কি আৰু খাব। ধনিয়ল এইবিলাক লাগি সেইবিলাকো খাওঁ।
অঁ অঁ।
এইটো এইকেইদিনো পুৰা আজিকালি টো ইমান পচন্দ নহয় বাৰু মানে পচন্দ হয় আৰু- মনতে নপৰে খাবলৈ সেইবিলাক মানে যাবলৈ।
অঁ হয় হয়।
উম'।
উমঁ।
তুমি পিছে ভাল খোৱা নে নোখোৱা?
হাঁ হাঁ?
পিছে তুমি খোৱা নোখোৱা কথাল?
কঁঠাল ইমান বেছি নাখাওঁ দেই।
উম'
ফল-মূল মানে মোৰ ফল-মূল মানে ইমান বেছি খোৱা নহয় মানে আমটো অলপ খাওঁ মানে বগা আমটো।
অঁ। তুমি বাকী ফল-মূলবোৰ টো অলপ মানে- এটা দুটা হ'লে হৈ যাব কিন্তু বেছিকে নাখাওঁ মানে ইমান ভাল নালাগে।
উমঁ উমঁ হয়। মইও ইমান আজিকালি ইমান নাখাওঁ অলপ পালে হৈয়ে যায়।
অঁ অঁ।
উমঁ।
বাকী' সৰুতে তুমি মাৰ্বল- চাৰ্বল খেলিছিলা নাই?
অঁ এইবিলাক খেলিছিলো দিয়া মাৰ্বল খেলিছিলো। অঁ তাৰপাছত এইবিলাক শিলগুটি বিলাক অঁ।
ইমান ধুনীয়া লাগে খেল আছিলে ন'?
উমঁ। খেলা আৰু মানে সৰু দিনৰ-
অঁ আজি নতুনবোৰ নেদেখাই।
এ' আজিকালি মোবাইলৰ যুগ হ'ল ন'।
আজিকালি আজিকালি মানে সৰু ল'ৰাবোৰে মানে- অকল মোবাইল, অনলাইন গেম সেইবোৰতে ব্যস্ত থাকে।
উমঁ হয়।
উমঁ উমঁ।
আজি যুগৰ বৈজতম মোবাইলৰ। আজিকালি মানে- অহাৰ পৰা মানে মোবাইল অহা পৰা মানে বহুতখিনি- মানে মানুহৰ কি সম্ভৱৰ মানে মাৰ্বল আগৰ সেইবিলাক ঘূৰি ফুৰা একেলগে- মানে হ'লো মানে সৰু আজি সৰুতে কিছুমান- মোবাইলৰ প্ৰতি পুৰা হেৰি হৈ যায় টো।
হয় হয় মানে কিবা এটা মানে কান্দি থাকিলে বা সৰু'তে মানে হাত'ত মোবাইলটো দি দিয়ে। তেনেকুৱাকে হৈ গ'ল মানে।
উমঁ।
মানে মাক দেউতাকে অলপ শাসনত থাকি থ'ব লাগে মানে সেইটো বস্তু।
উমঁ উমঁ। আমি মানে সৰু দিনতে তেনেকুৱা মোবাইল-চোবাইল নাই হৈছিলে ন' মানে আছিলে আমি- কিবা'হৰ কাৰণে আছিলে ন'।
হয় হয়। আমিতো আগতে সৰুতে স্কুলৰ পৰা আহি- টো পুৰা মাৰ্বল পকেটত লৈ ওলাই যাওঁ খেলিবলে। বাচ্ছা হৈ। অঁ। মোবাইল-চোবাইল একো গুৰুত্ব নিদিছিলো তেতিয়া একো।
অ' টিভিত কোনো চাই বহুত ভাল লাগিছিল দেই।
ভাম একেলগে থোৱা হয় নাই।
এতিয়াতো মানে আগতে মানে মহাভাৰত ৰামায়ণ এইবোৰ চাইছিলো যে টিভিত
অ' অ' অ' মহাভাৰত অ' বহুত
অ' মানে পুৰা পুৰা গাঁৱৰ মানুহবোৰ লগ হৈ একেলগে ইমান ভাল লাগিছিল।
উম উম মই চাইছিলো মহাভাৰত ৰামায়ণ খুব চাওঁ আগতে এতিয়াও মোবাইলত চাওঁ মই মাজে মাজে
অ অ চাই থাকো মানে ভাল ভাল লাগিব তাৰমানে আমনি নালাগে মানে শিকিব পৰা যায় বহুত কথা অঁ
মই চাওঁ মই এই ৰামায়ণুৰ চাওঁ
মই কিন্তু ৰামায়ণ মাহৰ চালে একদম মানে পুৰণা পুৰা পুৰণা মানে প্ৰথম যোনখন ৰামায়ণ মাহৰ ওলাইছিল এইবোৰ আছে আৰু মান কোনবোৰ নাচাওঁ অ নতুন মানে নত মানে পণাল মানে মলপ অলপ মানে আচলি আচলি লাগে মানে
উ মানে ভাল লে তাই অ
আহ অ অ বাকী বাকী কি ফিল্ম চাই ভাল পা আনি।
বাকী মই এনেকে চাওঁ দেই মই কিছুমান মানে চাইন্স ফিকচনৰ চিনেমা আৰু মানে এনগে মাৰ্বেল চিনেমা দি চি
অ অ
আৰু মানে কিছুমান কিমান আ ইণ্ডিয়াৰ মানে চাউথ ইণ্ডিয়ানৰ মানে কিছুমান ইনভেষ্টিগেশচন চিনেমা বনাই এ সেইবিলাক চাওঁ মানে
অঁ অঁ অঁ
ত মানে খুব হয়
অ' মই মাৰভেল চাওঁ দেই পুৰা
অ' মাইবেল বা চাৱে বাৰু মলত মেলটো
অ' এইটো মানে ল এইবোৰ ম মানে লৰাবলাক মে ফেভট বুলি ত মাৰ কি চিনেমাবোৰ যে
তুমি এনমিছন চোৱা নচোৱা?
এনিমছৰ নিম চম এইবোৰ নাই চোৱা দেই মই যে ইমান ভাল নালাগে মানে এইবোৰ
অ' এনিমেশচন কিছুমান মানে পুৰা ভাল লাগে মনত ম চব নাথা মানে যিবিলাক
খোৱা নাই কাৰণে ভাল নাই লগা মানে। চোৱালে মানে ভাল লাগিব পোৱা নাই। যেতিয়ালৈকে অ'
এতিয়া এই জাপানিজ চাইনিজ এইবিলাক কিছুমান এনিমেশ্যন বনাই ন বহুত স্পেচিয়েলি সিহঁতি মান বহুত স্পেচিয়েলি বন জানোনে।
আহ হয় হয়। মোৰ লগৰ বোৰে চাই মানেছত মানে শুনো মানে ভাল বুলি কৈ থকা মই চোৱা নাই মানে এতিয়ালৈকে।
যোৱা হয় নহয় বহুত কথা জোৱা যায় মানে কিছুমান এনেকুৱা ধৰণৰ কথা কয় তাৰমানে
অ' অ'
ন এনে চাম চিনেমাতো এইবিলাক পোৱা যায় ত মানে কিছুমান
অ' মই মানে ছিৰিজবোৰ চাওঁক বেছিকৈ। ছিৰিজ
অ' অ' চিজ মই চাওঁতে কিছুমান হলিউডৰজ
অ' অ'
এনেই শত মানে নাম জানা নেকি মানে?
অ চিৰিজ মানে মোৰ ফেভট বুলি কলে মৰ্ হেজ বুলি এ চাইছা নাই। অ সেইখন মানে ফেভৰেট হয় তাৰ পিছত বেকিং বেট বুলি এ এখন চাইছিলো?
অ অ বেকিং মথনটো কম ন লাগে। মই চাও দ বেকিং মানে আৰু এইবিলাক কি বুলি কয় মানে নাম নাচাও মানে চিনেমাান চাও। অ বুজিব লাগিব কিছুমান নাম পাহৰি থাকো ন।
অ' অ'
কিন্তু এই মান চালো মানে মানে প্ৰ বিলডজ কিু এখন।
অ' পিকি বিলাই নাইছ অ' সেইখনতো পুৰাব।
বেলেগ লেভেলৰ চিনেমা।
অ' অ' মই এতিয়া গেম অ' ফছ বুলি আছে ন এখন চাম বুলি ভাবি আছোঁ?
অ' অ' বাউএ লাগে অ' শুনিছো শুনিছো?
অ' অ'
তুমি চোৱা মানে হলিউডছ।
অ' চাওঁ মানে মোৰ হলীউডত বহুত ভাল লাগে মানে চাই।
এইটো বেছি হলিউডো চাওঁ মানে সিহঁতৰ মানে পুৰা। অ' তুমি চোৱা নাছা এই ব্লেকমেন কিবা কিবি আছিল চুপাৰমেন এইবিলাক?
অ' চুপাৰমেন চাইছিলো বেটমেন চোৱা নাই মানে বেটমে আছে বুলি জানো মানে বেট মানে হয় বুলি বেটমেন। ধ চোৱা নাই মানে সেনকে।
অ'
কমেণ্ চাইছিলোঁ আপোনাৰ টিভিত মানে।
উম এতিয়াতো নতুন নতুন হেৰি আহি আছিল?
এতিয়াতো মানে অ' অ' মানে নতুনতকৈ আগৰ বস্তুবোৰ চাই বেছি ভাল লাগে কিবা এটা।
কিবা এটা ভাল লাগে মাৰ।
অঁ এতিয়া মানে নতুন বস্তু মানে অলপ কফি টাইপ লাগে।
উম হয় হয় যোগ ভাল লাগে ন।
অ প্ৰথম মানে যোনটো মানে। মানে মেইন আমেজ মানে সেইটো মানে পণাবোৰতে পোৱা যায়।
উম হয় হয় এতিয়টো। ধেৰি জানা হলীউডৰ বিষয়ে মানে হলীউডৰ চিনেমাৰ নামবিলাক।